আ শুনছোঁ
অ কি
কি কৰিছা? হা?
মই আছোঁ ৰবা, অলপ আগত বজাৰ গৈছিলোঁ, আহি পালোঁ। তুমি কত শুনিছানে? শুনিছানে?
তুমি হয়
তাৰ মাতটো চোন ইমান সময়ত নাছিলে।
অঁ এই হেৰি টাৱাৰ পোৱা নাছিলে আমাৰ ইয়াত বৰ এটা টাৱাৰ নাপায় কোৱাচোন
অহ, অহ, অহ, কি কৰি আছা?
মই আছো হেৰি এনে খোজ কাঢ়ি আছিলো অলপ কোৱা
অ', মানে আজি অকমান বিহুৰ বিষয়ে আলোচনা কৰো নেকি? যিহেতু অসমৰ অসমীয়াৰ বাপতিসাহন বিহু আমাৰ অসমীয়া জীৱনৰ আয়ু ৰেখা বিহু আছে মানে অসমীয়া আছে।
উম, উম, হয় হয়।
গতিকে তোমাৰ এই তিনি বিহুৰ ভিতৰত প্ৰিয় বিহু কোনটো?
মোৰ প্ৰিয় বিহু বুলি ক'লেতো তিনোটাই ভাল লাগে, চবচে ভাল লাগে বহাগ বিহু, মাঘ বিহু এই দুটা বেছি
হয়, সুন্দৰ, এই বহাগ বিহুত ত' বিশেষকৈ আমাৰ ইফালে না, না কি কয় বিহু হুচৰি পৰা আদি কৰি গৰু বিহুৰ মানে গৰুক গা ধোৱাৰ পৰা যি মানে নিয়ম আহ সকলোৱে একেলগে গাঁৱে তাৰ মানে নদীৰ ঘাটত গৰু গাই লৈ মানে তেওঁলোকক গা ধুৱাই, লাও খা, বেঙেনা খোৱা এনেকুৱা পৰি মানে নিয়ম, যিখিনি নিয়ম বা নতুন পঘা দিয়াৰো নিয়ম আছে ন।
উম, আছে, আছে, আছে। নিশ্চয়।
অ কোৱাচোন অকমান গৰু বিহুৰ বিষয়ে
উম, গৰু বিহুত দিনা আমাৰ ৰাতিপুৱাই মানে গৰুক গা ধুৱাই, হেৰি লাও খা বেঙেনা খা। এইবিলাক হেৰি কৰি আমি, গোটেই গাঁওৰ মানুহে এ মানে একেলগ হৈ আমি নদীত গৰু লৈ যাওঁ লৈ গৈ মানে তাত হেৰি গৰুক গা ধুৱাওঁ, গাত মাহ হালধি সানি, গা ধুৱাই তাৰপিছত সন্ধিয়া সময়ত আমি মানে গৰুক আকৌ হেৰি কৰোঁ। নতুন পঘাৰে আ আ মানে বান্ধোআৰু জাক দিওঁ। এনেকৈ মানে গৰুবিলাকৰ নখবিলাক বেয়া নহ'বৰ কাৰণে তাত আমি নহৰু মাছৰ পানীটো বনাই লৈ মানে গৰু হেৰিয়াত ভৰিত মানে আমি দিওঁ আৰু তেতিয়া গৰু মানে হেৰি খোৱা নাথাকে বুলি কয় আৰু আমাৰ গাঁৱলীয়া হেৰি মানে নিয়মত সেইটো খোৱা নাথাকে বুলি কয়
সুন্দৰ সুন্দৰ খুব সুন্দৰ ত' বুজাই দিলা, আৰু মানে এই গৰু বিহুৰ পৰাই নেকি এই মানে যে আমি বিচনীৰে বিচিব পাই সেই নিয়মটোৰ বিষয়ে অকমান কোৱা আছো
অ সেইটো বিচনী মানে কি চ'ত মাহটো আমাৰ আমাৰ অসমীয়া নিয়মত মানে মানে চ'ত মাহে বিচনীয়ে মানে বিচিব নাপায় তাৰ পিছত গৰু বিহুৰ দিনা মানে সন্ধিয়া সময়ত গৰুক যেতিয়া আমি ন পঘাৰে আদৰি তেওঁলোক বান্ধি আমিাৰ গৰুক আমি জাগ দিওঁ জ দিয়া ক ধা দিওঁ মানে ধৱা দিওঁতোৰ মানে আমি বিচনীয়েৰে বিচি দিওঁ গৰুক বেছি তেতিয়া মানে তাৰ পিছৰ পৰাহে আমি মানুহে মানে বিচো আৰু আগত আমি গৰুক বিচি লওঁ মানে সেইদিনাৰ পৰাহে মানে আমাৰ বিচনী নি মাৰিব পাৰি তাৰ আগত মানে চত মাহটোত আমাৰ মানে বাছনি মাৰিব নাপায় এটা মানে আগৰ পৰা মানে এটা পৰম্পৰা মানে চলি আছে।
হয় হয় হয় ঠিকেই খুব সুন্দৰ মানে বহাগ বিহুত তো আহিলে আমাৰ গা মানে প্ৰায় সাতখনন আঠখন হোৱা নিচিনা হয় যিহেতু মানে আমাৰ বহাগ বিহু অতি মানে আমাৰ আ ৰৰ এই বিহুত আমি মানে আমাৰো গাঁৱৰ ফালে আমি হুঁচৰি মৰা ক নিয়ম এটা মানে এই মানে আমিও মাৰিছো দিয়াচোন একেলগে হুঁচৰি মাৰিছেলো বহুত আহ তাৰপিছত একেলগে মিলি জুলি খানা খোৱাৰ নিয়মো আছে। এতিয়া মাঘ বিহুৰ সময়ত যি মানে গাঁৱৰ গাঁৱত বেছিভাগ মানে ভেলা ঘৰ ৰ মানে দেখা যায় ভেলা সকলোৱে ৰাইজে মিলি ধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰে। ভেলা ঘৰত উৰুকাৰ নিশাৰ মানে ভোজ ভাত খোৱাৰ যি নিয়ম। মানে আমাৰ গাঁৱ খুব ধুনীয়াকৈ মানে সকলোৱে মিলি জুলি ভোজ ভাত খায় আয়োজন হয়। তোমালোকৰ ফালে কেনেকুৱা আছে হয়নে এইবোৰ।
আমাৰো হয় আমাৰ ইয়াতো হেৰি মাঘৰ বিহু উৰুকা দিনা। আহ আমাক সকলো ৰাইজ মানে মিলি জুলি একেলগ হৈ মেজি ওচৰত মানে ভোজ ভাত খাওঁ আৰু। তাৰপিছত পিছদিনা ৰাতিপুৱা আকৌ মেজিটো মানে গা পা ধুই সেৱা সন্মান। তাত আমি মানে হে প্ৰসাদ আগবঢ়াই দি আকৌ মেজিটো। জ জ্বলাও এনেকুৱা কিছুমান আমাৰ নিয়ম আছে গাঁৱত। মানে পৰম্পৰা এইবিলাক চলি থাকে আৰু। সৰুৰ পৰা আমি আইতা ককা মা দেউতা পা দি খা পাই আহি আছো এনেকুৱা নিয়ম।
উ হয়-হয় খুব সুন্দৰ আকৌ মাঘ বিহুততো বিভিন্ন ধৰণৰ তোমাৰ তিল পিঠা। ঘিলা পিঠা আদিতো বনোৱা হয়।
উম-উম হয়-হয়-হয়, মাঘৰ বিহুত মাঘৰ বিহুত উ মানে মানে উম নহয় মাঘ মাঘ বিহু মানে ধৰা আমাৰ এই ফালেদি মানে ভোগ হেৰি মাঘৰ বিহু অন্য এটাাৰ নাম ভোগালী বিহু কয়। ভোগৰ বিহু মানে ভোগৰ বিহু মানে কি আৰু তোমাৰ গোটেই মানে পিঠা লা ত পৰা ধৰি তোমাৰ উৰুকা দিনা ভোজ ভাত খোৱা মাছ মাংসে খোৱা। সেইটোকে মানে ভোগালী বিহু বুলি কয় আৰু মাঘৰ বিহু অন্য এটা নাম ভোগালী বিহুও কয়। কিছুমানে ভোগালী বিহু আহিলে বিৰাট মানে আনন্দ হয়। পিঠা লডাৰু চ হিয় দৈ বিভিন্ন ধৰণৰ মানে আইটেম মানে মাঘৰ বিহুত মানে যোগাৰ। কৰা হয় আৰু।
হয়-হয় খুব সুন্দৰ তাৰপিছত মানে এই যিটো মানে হেৰি ভোগালী বিহু তেতিয়া উ ঘৰে ঘৰে মানে আমাৰ গাঁৱৰ ফালে কি হয় আমি সকলোৱে ঘৰে ঘৰে গৈ মানে উ ভোগালী বিহুত প্ৰত্যেকৰ ঘৰত যিহেতু নিমন্ত্ৰণ কৰে গৈ। পিঠা লাৰু চিৰা জলপান দৈ ইমানেই মানে। খাব লাগা হয় যে মানে সেইটো দিনত আৰু মানে ভাত খোৱাৰ মানে। পেটত ঠায়েই নহয় ইমানেই মানে প্ৰত্যযকৰে ঘৰত যিহেতু নিমন্ত্ৰণ। ৰক্ষা কৰিব লাগে নিমন্ত্ৰণ ৰক্ষা কৰি মানে সকলোৱে ঘৰে ঘৰে অকমান অকমানকৈ খোৱা হয় আৰু। খুব মানে ভাল লগা মানে। মানে আমাৰ উৎসৱ যিটো এটা মানে ভোগালী বিহু। ডাঙৰ উৎসৱ খুব ভাল লাগে মানে আমাৰ।
আমাৰো চছেম একে ওচৰ চুবুৰীয়া ঘৰত ইঘৰে সিঘৰত প্ৰত্যেকৰ ঘৰে-ঘৰে মানে অহ,
হয়-হয় এই এতিয়া কাতি বিহুৰ সময়ত আমাৰ ইফালে মানে বিশেষকৈ আমি ৰাতিপুৱা সকলোৱে সোনকালে শুই উঠি এটা মাটিৰে ঢাপ এটা বনাও। ঢাপটো বনাই তাত মানে নতুন পুলি তুলসীৰ পুলি ৰোপন কৰোঁ আমি। ৰোপন কৰি মানে ধুনীয়াকৈ সন্ধিয়া। আহ চাকি বন্তি জ্বলাই কি মানে প্ৰাৰ্থনা আমি পৰিবেশন কৰো। তুলসীৰ তলে তলে মৃগ পশু চৰে তাকে দেখি ৰামচন্দ্ৰই। ঘৰত বহি বহি ধৰে এনেদৰে যি মানে প্ৰাৰ্থনা কৰোৱা নিয়ম। আমাৰ মানে খুব সুন্দৰ এক মানে মই কওঁ মানে অসমীয়া সমাজৰ মানে পৰম্পৰা যিটো মানে এইটো তলুৱা মানে কাতি বিহুৰ দিনাত। তোমালোকৰ ফালে কেনেকুৱা অকমান কোৱাচোন।
আমাৰ ফালেও ছেইম একে আমি আৰু ৰাতিপুৱাই মানে ধীপ এটা বনাও বনাই লৈ তাত এটা নতুন। তুলসী পুলি ৰুওঁ ৰুই ধুনীয়াকে মুচি কাচি তাৰপিছত শৰাই সন্ধিয়া সময়ত ধূপ চাকি জ্বলাই শৰাই আগবঢ়াই প্ৰাৰ্থনা কৰোঁ তাৰপিছত পথাৰত চাকি- বন্তি জ্বলাওঁ। জ্বলাই এ মানে সন্ধিয়া সময়ত আকৌ তুলসী তলত প্ৰাৰ্থনা কৰি শৰাই আগবঢ়াই এনেকে লগৰ সমনীয়াৰ লগত মানে ভগাই মেলি খাওঁ আকৌ ওচৰ চুবুৰীয়া যিমানৰ ঘৰত মানে-মানে যিমান বিলাক মানুহ পাৰো আৰু প্ৰত্যেকৰ ঘৰ ঘৰে-ঘৰে আমি এনেকৈ সন্ধিয়া সময়ত মানে চাকি জ্বলোৱা সময়খিনিত যাওঁ প্ৰসাদ খাবৰ কাৰণ মানে এনেকুৱা এটা মানে আমাৰ গাঁৱত মানে এটা নিয়ম আছে আৰু।
খুব সুন্দৰ আৰু মানে আমাৰ এই তেতিয়া এই কাতি বিহুৰ সময়ত অ, শস্য মানে পথাৰতে থাকে গতিকে এই শস্য যাতে কোনো পোক পৰুৱাই নষ্ট ট কৰিব নোৱাৰে তাৰ বাবে মানে আই লক্ষীৰ ওচৰত মানে সেৱা প্ৰাৰ্থনা কৰি এটি মানে বন্তি জ্বলোৱা হয় যাক মানে আকাশ বন্তি বুলি কোৱা হয়। সেই আকাশ বন্তিৰ ফলত মানে এক বৈজ্ঞানিক মানে ইয়াৰ এ এটা নিয়ম আছে বৈজ্ঞানিক এটা ধাৰা আছে যে এই যিটো চাকিৰ পোহৰ হয় সেই চা চাকিৰ পোহৰ পালে মানে তাৰ ওচৰত পোক পৰুৱা আহিব নোৱাৰে বুলি মানে এটা মানে বিশ্বাস হৈ আছে জনবিশ্বাসো আছে তথাপি ইয়াৰ বৈজ্ঞানিক ভিত্তিও আছে। গতিকে সেই মানে চাকিবোৰ দেখাৰ ফলত পোক পোৰুৱা বোৰ তাৰ পৰা আঁতৰি যায়। যাৰ ফলত মানে খেতি বাতি নষ্ট নহয় তেনেকুৱা ধৰণৰ মানে খুব ধুনীয়া মানে সেই যেনেকৈ আমাৰ কাতি বিহুত আমি তেনেকৈ উৎযাপন কৰোঁ যিহেতু আমাৰ এই মানে তিনি বিহুৰ ভিতৰত কাতি বিহু এক মানে অন্যতম মানে আৰু ইয়াৰ আন এটা না নাম কিন্তু কঙালী বিহু বুলি কোৱা হয় এই কাৰণেই কোৱা হয় কাৰণ মানে কাতি বিহুৰ সময়ত ত' যিহেতু মানে খেতি পথাৰত শস্য, চপোৱা নহয়, খেতি পথাৰতে থাক এয়া আৰু যিহেতু মানে প্ৰায় ভঁৰালৰো ধান। প্ৰায় শেষ হৈ আহে, মানুহৰ হাত বোৰ বা ভঁৰাল খালি থাকে গতিকে সেই সময়ত মানে বেছি উলহ মলহেৰে উদযাপন নকৰি, সেই দিনটোত মানে সাত দিনতে মানে সেই বিহুটি, সামৰণি মাৰাৰ বাবে মানে কঙালী বিহু বা, কাতি বিহু বুলিও মানে, কোৱা হয়। গতিকে তোমাৰ লগত আজি এই বিষয়ে আলোচ চনা কৰি মোৰ খুব ভাল লাগিল আমি পিছত ভালদৰে আলোচনা কৰিম ইয়াৰ বিষয়ে, আজি নহলে ইমানত তে সামৰিছোঁ দিয়া।
ঠিক আছে দিয়া কেতিয়াবা আকৌ এনেকে সময় পালে আমি, বহলাই কথা পাতিম।
ধন্যবাদ।